হেল্ল', - হেল্ল',
হেল্ল',
শুনিছা নে নাই?
শুনিছো- শুনিছো অহ তুমি হে। ভাল খবৰ?
উম, ভাল -ভাল তোমাৰ ভাল?
ভালে -ভালে বাকী হেৰি ঘৰৰ কেনেকুৱা চলিছে তোমালোকৰ? ঘৰখন বনাই আছিলা নহয় তোমাৰ?
ঘৰৰ- ঘৰ বনোৱা হৈ আছে বাৰু মাহতৰো মানে গা ভাল নহয় এতিয়া অলপ মানে।
অহ, দিয়া -দিয়া ঘৰখন বনোৱা ধুনীয়াকে আৰু।
আহ বনাই আছো বাৰু সেইটো বনাই হৈ আছো বাৰু এতিয়ালৈকে হ মানে কমপ্লিট হোৱাগে নাই
অ ঘৰখন ওলালে বিয়াখন পাতিবা আৰু এবাৰ।
অ বিয়াখন পাতিব লাগিব আৰু আহিবা দেই বিয়াত
আহিম দিয়া মাতিলে নিশ্চয় যাম
অ বাকি তোমালোকৰ ঘৰ ভালে
ভালে ভালে।
অ অ
তোমালোকৰ বা এজনীয়ে বি এ পঢ়ি আছিলে নহয় কি হ'ল ৰিজাল্ট ঠিকে হ'ল নে।
অ ৰিজাল্ট বোৰ ওলালে এতিয়া এতিয়া এম এ কৰিব চাগে তাই।
এম এ পঢ়িব ন দিয়া দিয়া ঠিকে আছে দিয়া। আজিকালি তোমাৰ পঢ়াতকে বেছি লাইন লৈ পঢ়িলেহে ভাল
সেইটোয়ে লাইন লৈ এতিয়া লাইন লৈ লাইনত পঢ়িলে কি কৰিবা এতিয়া পইচাও যায় লাগে নহয় বহুত
পইচা লাগে বাৰু
বাকী ক'ত আছা এতিয়া?
তুমি তুমি কি পঢ়ি আছিলা?
নহ মই এইবাৰ বি কম কমপ্লিট কৰিছোঁ হেল্ল'।
অ বিকাম বাভিছিলে ন
হেল্ল'
হেল্ল' হেল্ল শুনিছা
অ কোৱা অ অ কোৱা কোৱা নাই নে ৰ্টকৰ প্ৰব্লেম হৈ আছে আমাৰ ইয়াত।
নেটৱৰ্কৰ হৈ আ হৈছে অ
অ নাই মাতো তুমি কৈ আছা যদি মই বকি আছো তুমি নাই শুনা তুমি ক'লে মই শুনা নাই চাগে
অ অ তেনেকুৱা হৈছে বাকী তোমাৰ বিকম তুমি কমপ্লেট কৰিলা ন।
হেল্ল' অ অ অ অ শুনিছো শুনিছো কোৱা এতিয়া
অ বিকম কমপ্লিত কৰিলা বোলো
কৰিলোঁ কৰিলোঁ অঁ তুমি কি প়ঢ়ি আছিলা। মই তোমাৰ এতিয়া ৰখা ভাবি আছো কি কৰো বিজনেচ এটা আৰম্ভ কৰিছো বাৰু
অ কিহৰ বিজনেচ আৰম্ভ কৰিলা?
মই তোমাৰ সৰু সুৰাকে ফাৰ্ম এখন খুলিছোঁ ৰখা গাহৰি।
অ অ অ গাহৰি আজি কালি গাহৰি বহুত দিমান গম পাইছা নাই
গাহৰি ইমান মানে মই তোমাৰ এতিয়া অৰুণাচলত চালান পঠিয়াই আছোঁ গাহৰি
অ অ ভালেই বাৰু
পঞ্চাশ, ষাঠি কেজি দেওবাৰে দেওবাৰে যায় মোৰ অ তুমি কি কৰি আছা এতিয়া পঢ়ি আছিলা নহয় কিবা।
মই পঢ়ি আছো বাৰু মোৰ এইবাৰ বি এ কৰিহে আছো হোৱাগে নাই মোৰ এতিয়া এক্জাম চলি আছে।
আচ্ছা কি কিমান য়াৰ তুমি ন কিমান চৰি চৰি
মই এবাৰ ফৰ্থ চেম
চছেমিষ্টাৰ য়েছ ফৰ্থ চেমিষ্টাৰ
হয়ছাগে
বাকী কিবা পাৰ্ট টাইম জব চব কৰি আছা নাই?
পাৰ্ট টাইম জব মানে পঢ়িলে টাইমে নিমিলে নহয় কৰিবলে ইবিলাক।
সেইটো হয় বাৰু। তোমাক এই কথা এটাৰ কাৰণেহে কল কৰিছিলোঁ।
অঁ কোৱাচোন।
তাৰমানে তোমাৰ আমি অৰুণাচল গৈ আছিলোঁ ট্ৰিপ এটাৰ কাৰণে।
অৰুনাচল যাবা নেকি?
অহ যাবা নেকি তুমি?
অ অ আমিতো এবাৰ কথা পাতিছিলো যাম বুলি অৰুণাচললে।
অঁ সেই তুমি কোৱা কাৰণে মই তোমাক কল কৰিছিলোঁ।
অ অ ওলাইছ যদি ব'লা যাওঁ মোৰ মানে এতিয়া দছ অ দছ তাৰিখ মানৰ পিছত কৰিবা তেতিয়া হয় তেতিয়াহে পাৰিম মই।
দহ তাৰিখৰ পিছত ন অ অ গম পাইছো বাৰু তোমাৰ আমি পোন্ধৰ তাৰিখে বনাইছিলো প্লেনিংটো।
অঁ হ'ব তেনেহ'লে।
অ ওলাবা তোমাৰ অৰুণাচলৰ তোমাৰ হেৰিলে যাম আ আমি। বুমলা বুমলা।
বম বম দিল্লাল যাবা।
বোমলা বমলিলা অ।
ভালেই বাৰু জদি লগৰক চবকে কৈছান নে।
হ যাব বাৰু বিশটামান।
অ বিশছটামান।
বিশট মান ম তোমাৰ বাইক ৰাইডতহে যাম।
অ বাইক লৈ যাবা ন? হ'ব বাৰু মোৰ বাইকখনো আছে তোমাৰখনো আছে চাগে।
আছে আছে আছে উলিয়াবা হা বাইকখন।
অ উওলাম উওলিয়াম উওলিয়াম উলিয়াম।
ছিংগুল হৈ পেলাই গ'লে মানে ভাল লাগে দেখি।
বাকি কেইদিনমান থাকাকে যাম আৰু ন।
অ থাকাকে যাম তোমাৰ বেছি দিন নাথাকো। আকৌ দহ পোন্ধৰ দিনমান থাকিম গৈ পেলাই। বাকী যোৱান এখন তোমাৰ তাৰমানে আমি যাওঁতেই তোমাৰ। ভালুক মঙত ৰখি পেলাই তাৰমানে কিবা এটা খাই যোৱা মাথা মাৰিছিলোঁ।
কি খোৱা কথা মাৰিছিলা পাৰ্টি।
পাৰ্টি মানে তেনেকুৱাই আৰু। সেইটো তাৰমানে আমি। এনেইতো যোৱাটো তোমাৰ নিজৰ নিজৰ নিজৰ নিজৰ নিজৰ পইচাই আৰু। তেতিয়া তোমাৰ এই খোৱাদটো তাৰমানে গোটেইখিনিয়ে একেলগে তাৰ মানে হেৰি কৰি খালোহেতেন তোমাৰ পিকনিক চিচনত।
অ অ অ ভালেই হ'ব বাৰু।
দিবা দি দিবা আৰু কিবা পাঁচশ হাজাৰ মান তটা।
নিম নিম নিম। তোমাৰ ঘৰৰে আছে নহয় গাহৰি গাহৰি কেইটা লৈ যাবা আৰু তেনে।
অহা মোক গাহৰি গাহৰিতটো লৈ যোৱা ডাঙৰ কথা নহয় বাৰু মোৰ। তোমাৰ হেৰিটো মিলিব লাগিব প্ৰফিট টো ল'ব লাগিব গাহৰি কেইটা কিনা।
এ ওলাই যাব আমি গোট যিমান বিশ্বাস বুলি কৈছো বিশ্বাস কৰি খতমে হৈ যাব।
অহঁ।
হৈ যাবাগে কাত।
অহঁ। অহঁ।
তুমি বাহিৰত ক'বাত তুমি ক'বাত বাহিৰত আছা নেকি।
অ অ। এইফালে তোমাৰ দৌৰিব আহিছিলো।
অ দুৰি আছা ন।
নাই চাকৰি এটাও লাগে নহয় নিজৰ।
আ বুলিলিছ কাৰে চাগে।
নহয় নহয় মই তোমাৰ আসাম ৰাইফলছত দিম বুলিাবছোঁ বাাৰু।
এই ক। আা ভালেই বাৰু অ অছ অ যাব চ।
ত একে দৌৰি আছোঁ ৰখা কি বা হয় এতিয়া ভগৱানৰ পৰা আজি হয়।
ন না। অই ৰ দিবা দিবা ফাছ গেম চাগে তোমাৰ।
অঁ অঁ তুমি। তুমিও দৌৰি থাকা লাগি থাকা চাকৰি কাৰণে।
টাইমে নিমিলে একজাম হৈ আছে কৈছিলোঁ নহয়।
অ দিয়া দিয়া একজামটো। একজাম একজামটো দি পেলাই দৌৰা আৰু।
অ দৌৰিব লাগিব।
দৌৰা দৌৰা চাকৰি এটা লোৱা আৰু জল্দি জল্দি।
চাকৰিতে লাগে আৰু বিশটা বহুত একেবাৰে আমনি লাগি গৈছেগে আৰু ঘৰত থাকি থাকি।
এতিয়া ডাঙৰ হৈছে হা।
ত ভালেই তুমি নিজৰ বিজনেচ চলাই আছা।
তাকেইতো বিজনেছো তোমাৰ এবাৰ দুবাৰ ডাউন আপ হৈ যায় যে সেইটোৱে বহুত প্ৰব্লেম।
হ'বই আৰু বিজনেচ ডাওন আপ হয়ে আৰু।
তাকেতো সেই মাজতে তোমাৰ গাহৰি বেমাৰ হোতে মোৰ দহটা গাহৰি মৰি থাকিলে সৰু সৰু। সৰুতে কি কৰিবা সেইটো ত। মোক বহুত গেহৰা লোকচান হৈ গ'ল।
অ লোকচান হয় বাৰু হ'লে লাভো থাকে ন।
লাভ থাকে বাৰু লাভ নো কিমান হয় দহ পোন্ধৰ হাজাৰ মান এটা হয় মেডিচন চেডিচন দি।
উম উম এনেই তুমি ভালকোন যাম বুলি কৈছিলা যে কিমা এ। মানে কি প্লেন বনাইছা প্লেনটো কেনেকুৱা।
প্লেন কেনেকুৱা মানে এতিয়া তোমাৰ আমি ৰাইডত যাম ধুনীয়াকে। বমগিলা যাম। তোমাৰ গৈ পেলাই তাত তোমাৰ হোমষ্টে হোমষ্টেত থাকি।
উম।
শুনিছানে নাই।
শুনি আছোঁ শুনি আছোঁ।
অ তাত থাকি তোমাৰ অকণমান তাৰমানে। চাম জেগা চেগা বিলাক কেনেকুৱা আমিতো আগতে গৈছোঁ ন তুমিও।
অ গৈছোঁ বাৰু অ গৈছোঁ গৈছোঁ কিয় নাই যোৱা একেলগ যোৱা নাছিলোঁ নেকি। দুই দিনমান থাকি আহিছিলোঁ যে।
হয়। অঁ এইবাৰ তাৰমানে অকণমান বেছি দিনৰ কাৰণে যাম, আৰু গৈ পেলাই ঘূৰিম ফুৰিম আৰু তোমাৰ। হেল্ল'।
এনেই তোমাৰ ঘৰৰ পৰা পাৰ্মিশন ললা।
এ ঘৰৰ পৰা মোৰ এনি টাইম পাৰ্মিশন উকে থাকে।
উকে থাকে নেকি মই ল'ব লাগিব পাৰ্মিচন।
ওলোৱা খালি তুমি। আমাৰ লগত চব যাবতো তুমিও লোৱা সেইটো কাৰণে কৈছোঁ আৰু।
গাড়ীখনো চাৰ্ভিচিং কৰিব লাগে মানে মোৰ গাড়ী চাৰ্ভিচিং কৰিব লাগিব অলপ।
পইচা লাগে নেকি তোমাক তিনি হাজাৰ মান এটা লৈ লোৱা মোৰ। কোৱা নহ'লে বাকী তুমি নিজে মিলাই পেলাই কিমান বা লাগে ঠিক কৰি লোৱা।
অ অ তিনি হাজাৰ মান।
অ।
পইচা বাৰু মিলি যাব হৈ যাব কি পইচা।
তোমালোকে ক'বাত বোলে মাটি কিনিলা হয় ক'ত ঘৰ বনাইছা এতিয়া।
বাকী বাইকখনৰ চাৰ্ভিচিং হোৱাৰ পিছত মই তোমাক জনাই দিম।
অ ঠিক আছে। দিয়া অ আৰু সেই খালি ওলাবা। কিন্তু দেই।
ওলাম ওলাম ওলাম যাম যামটো পাক্কা। তুমি খালি লগৰকেইটা কেনচেল নকৰিবা
নগলে বেয়া পাম আৰু
তুমি খালি লগৰকেইটা কেনঞ্চেল নকৰিবা তোমাৰ লগৰকেইটাক
এ নাই সিহঁতে নহয় বাৰু সিহঁতে ওলাবহে তুমি তাৰমানে অকনমান লং তুমি মানে অকনমান লং দিছটেনচ পৰি যায় ন সেইটো কাৰণে তোমাক কৈছোঁ আৰু
অ-অ
ট্ৰিপটো কেনচেল নকৰিবা দেই এইটো বঢিয়া-বঢ়িয়া ট্ৰিপ হব গৈ আছে আমাৰ এইটো
উম
শুনিছা অঁ ওলাবা নগ'লে বেয়া পাম আৰু
যাম-যাম পাকা
তুমি হেৰি এটা কাম কৰিবা এটা কাম কৰিবা মই তোমাক চাৰ্ভিচিং কৰাৰ পিছত মই তোমাক জনাম।
অ-অ ঠিক আছে দিয়া অ ঠিক আছে অ হ'ব ওলাবা খালী হা অঁ